হেল্লৌ, অ', শুনিছোঁ, কোৱা?
কি কৰি আছিলা?
এইয়া মই তোমাৰ ভাতকেইটা খায় অকমান বিচনাতে পঢ়িছিলোঁ।
অ', অ', বাকী ভালনে?
উম, ভাল ভাল, তোমাৰ?
অ', তাকেহে, মোৰো ভালেই বাৰু।
উম।
বাকী ঘৰত কেনেকুৱা? হেৰি খেতি বাতি কৰিছে নেকি?
উম, কৰি আছে, আমাৰ কৰি হলেই বাৰু, অলপমান তোমাৰ বাকী আছে।
অ', তাকেহে তাকেহে, বাকী পঢ়া শুনা কেনেকুৱা চলিছে? ভালে চলিছে নে?
পঢ়া শুনা চলি আছে, ঠিকেই চলি আছে, হয়।
উম, তাকেহে, মোৰো চলিছে বাৰু। মই বোলো ফোন এটা কৰোচোন, গৰম তোমাৰ ইমান নাই। জোখতে আছে, গ-গৰম জোখতে আছে, অ', অ', জোখ ঘৰতে আছে জোখ। বাকি এ মই বোলো অ' ফোন এটা- বোলো বহুত দিন খবৰ খাতি লোৱা নাই।
হয় হয়, ভাল কৰিলে ভাল কৰিলে। বহুত ভাল কৰিলে।
তাকেহে, মইবোলো মানে কথা এটা ক'বলৈ বিচাৰিছিলোঁ তোমাক।
হয়, কোৱাচোন।
আজি মানে মই ৰিচাৰ্জৰ কথা এটা পাইছিলোঁ, মানে আজিকালি।
হয় হয়, অকনমান মাতটো ডাঙৰকে দিবা। অকনমান মাতটো ডাঙৰকে দিবা।
শুনিছাঁ!
হয়, শুনি আছোঁ কোৱা।
অ'অ', মই মানে আজি এটা হেৰিয়ত নিউজ পেপাৰত এটা ৰিচাৰ এটা পাইছিলোঁ মানে।
হয়।
ৰিচাৰ্জত মানে, তোমাৰ ৰিচাৰ্জটো এনেধৰণৰ। আজিকালি মানুহ বিলাকে অ'নিজৰ সম্পৰ্ক বিলাকতে হওঁক। আজিকালি মানুহ বিলাকে নিজকে সময় নিদিয়া হৈ পৰিছে যে। যাৰ ফলস্বৰূপে আজিকালি মানুহৰ মাজত মিছ আন্দাৰষ্টেণ্ডিং হওঁক। বা মানুহে আচলতে অকলশৰীয়া হৈ পৰিছে মানে। ইমান খিনি মানুহৰ মাজত, মানুহৰ মাজত থকাৰ উপৰিও মানে মানুহবিলাক- অসুবিধাত পৰিছে, গম পাইছা নে নাই। তুমি এই- কথাটোক মানে কেনেধৰণে চোৱা যায়, আমি আমাৰ লগত আচলতে সময় অতিবাহিত কৰিব লাগে। গম পাইছান নাই, পাইছা নাই। তেতিয়া ক্ষেত্ৰত তুমি- তুমি এ কিয় লাগে মানে, সেইটো তুমি কিয় ভাবা যে, মানুহ এজনে নিজকে চেল্ফ ডিচকভাৰ কিয় কৰিব লাগে বা মানুহে- নিজৰ লগতে চেল্ফ টাইমটো স্পেণ্ড কিয় কৰিব লাগে। কি হয়, কি বেনিফিট আছে। তোমাৰ অনুসৰি কি কি আছে সেই কথাটো কোৱাচোন।
হয়, মই তোমাক এতিয়া পোন প্ৰথমে এটা কথা ক'ব বিছাৰিম। যে মানুহে সদায় নিজৰ ওপৰত কিয় মানে, এ স্পেণ্ড কৰে। যে মানুহে সদায় নিজৰ বিষয়ে জানিবলৈ সদায় তোমাৰ, নিজৰ লগত তোমাৰ মানে নিজৰ লগত অলপ টাইম হ'লেও দিব লাগিব। তুমি যদি নিজক যদি জানিব বিচাৰিছা ভালদৰে, নিজক যদি তুমি যদি অ', নিজৰ ব্যক্তিক- তোমাৰ ব্যক্তিত্ব যদি তুমি বিচাৰি উলিয়ায় বিছাৰিছা, তেতিয়াহ'লে তুমি তোমাক- নিজক সময় দিব লাগিব, গম পাইছা নে নাই আৰু এজন সুস্থ- নাজানোঁ দিয়ক, ব্যক্তি হিচাপে যদি সমাজৰ মাজত পৰিচয় দিব বিচাৰে। পোন প্ৰথমে নিজক- তোমাৰ পোন প্ৰথমে তুমি নিজকে অ', পঢ়ি সময় দিব লাগিব, তেতিয়াহে তুমি আনৰ বাবে তুমি গুৰুত্বপূৰ্ণ পৰিবা। গম পাইছা নে।
হয় হয় হয়, এতিয়া এতিয়া মই এই কথাটো যোনটো কলোঁ। যে নিজক সময় দিয়াটো কথা কৈছোঁ, আজিকালি তুমি- এটা নৰ্মেল মানুহৰ ডেইলি লাইফষ্টাইল টো চোৱা তুমি। যে ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি নিজৰ কাম খিনি কৰি হ'ব। কামখিনি- খোৱাৰ পিছত অফিচলৈ যাব, আহি খাই বৈ মেলি আকৌ শুৱা। সেইখিনি কথা কৈছোঁ, তাৰ মাজতে নিজকে আচলতে সময় দিয়া নহয়। ভাগৰ লাগিব শুব, আহ্ খোৱা-বোৱাতো থাকিলেই। নিজৰ নিজক সময় দিয়া নহয়। তুমি আজিকালি যিমানবোৰ গ্ৰেড- চাইন্তিষ্ট চোৱা বা, যিমানখিনি আচলতে সফল ব্যক্তি আছে। সফল ব্যক্তি সকল আচলতে মূল আচলতে কথাটো হৈ গ'ল যে নিজক সময় দিয়া বা নিজৰ লগত আচলতে সময়ত কটোৱাতোৱে আচলতে মূল কথাটো গম পাইছা নাই এতিয়া আমি আমাক সময় দিলে আমি তেতিয়া আমি আমাক সময় দিলে আমি গম পাও যে আমি আচলতে জীৱনত কোনখিনি ভুল কৰি আছো আমি নিজৰ মুখামুখি আমি নিজে আচলতে নিজৰ মুখামুখি নহয় জানো নিজৰ চিন্তাধাৰ মুখামুখি নহয় জানো যে মই আচলতে হয় নিজৰ লগত তুমি ৰাতি এটা অকণমান বহি চাবা গম পাইছা এতিয়া বহিলে গম পাবা যে নিজলে কিমান খিনি কুইৱেচন আচলতে ৰাইচ হয় যে মই আচলতে কৰিব বিচাৰ বিচাৰি আছো কি আমাৰ কৰি আছো কি বা মই কোনখিনি ক্ষেত্ৰত ভাল কৰি আছো কেনেধৰণে আগবাঢ়িলে মোৰ আচলতে সুবিধা হব বা আ বা মই আচলতে যিজন মানুহ হ'ব বিচাৰিছো সেইজন হ'ব পাৰিম নে নোৱাৰিম সেই কথাবিলাকে আচলতে আহ তোমাক আহ খেদি ফুৰিব বা তুমি অ যোনখিনি কথাৰ আচলতে প্ৰশ্নৰ মৰিছিকা নিজেই নিজকে আচলতে সুধিবা কি আছিল যে চেল্ফ ডিচকভাৰী পাৰিবা আত্ম তোমাৰ আৱিষ্কাৰটো হ'ব গম পাইছা সেই কাৰণে আচলতে গুৰুত্বপূৰ্ণ এতিয়া তুমি আজিকালি মানুহৰ অ মানুহৰ সেই বস্তুটো কিয় কমি গৈছে বুলি ভাবা
যে এতিয়া মানুহবোৰৰ কি হৈছে তোমাৰ ডিজিটেল নিজক সময় দিবলে পাহৰি গৈছে গম পাইছা নাই
হয়
এতিয়া মানুহে যদি ডিজিটেল ৱৰ্লডখনৰ পৰা অকণমান সময় যদি বা যদি নিজক যদি দিব এতিয়া যদি চেষ্টা কৰে ন তেতিয়া হ'লে মই মই ভাবিম যে তেওঁলোকে নিজৰ ব্যক্তিত্বক বিচাৰি পাব অলপ হ'লেও গম পাইছা নাই
হয় হয় হয় নিশ্চিত ভাৱে নিশ্চিত ভাৱে এতিয়া মানুহে কি হয় আজিকালি যিমানবোৰ সমস্যা আচলতে সৃষ্টি হয় গম পাইছা সমস্যাবোৰৰ সম সমস্যাবোৰৰ সমাধান আচলতে আমাৰ ওচৰতে থাকে তুমি চাবাচোন সমস্যাবিলাক ইমান আচলতে ডাঙৰ নহয় আমি আচলতে যিমান খিনি ডাঙৰ বুলি ভাবো সিমানখিনি আচলতে ডাঙৰো নহয় গম পাইছা নাই সমস্যাবোৰ আচলতে অহ সমস্যাবোৰৰ আচলতে যোনবিলাক মূল সমাধান সেই সমাধানটো আমাৰ মাজতে থাকে অ আমি সেই বস্তুটো আচলতে চাব নাজানো বা আমি বিচাৰিব নাজানো আমি নিজৰ সময়তে যদি সেই সময় কওঁ সময়কন যদি আচলতে অতিবাহিত কৰো তেতিয়া আ আচলতে মই এইটো কথা ভাবিম যে এহ আমি সেই সমস্যা বিলাকৰ মুখামুখী হোৱা হ মানে যোনটো আচলতে আমি কি বুলি ক'ম যোনটো সাহস সেই সাহসটো গোটাব পাৰিম বুলি ভাবিছো গম পাইছা এতিয়া আহ চবেই সেই বস্তুটো বস্তুটোতে আচলতে বিফল হয় সেইটো হৈ গ'ল যে মানুহে নিজৰ মুখামুখি হোৱাটো বা নিজৰ লগত সময় পালন কৰাটো আচলতে চবতকে ডাঙৰ কথা বুলি ভাবো
হয় হয়
তুমি আ তুমি সেইটো কৰি পাইছা নে নাই এবাৰো?
হয় পাইছো পাইছো মই নিজক অকণমান হ'লেও দিনটোৰ ভিতৰত অকণমান সময় দিবলৈ মই চেষ্টা কৰো গম পাইছা নাই।
হয়।
মই নিজক তোমাৰ অলপ হ'লেও দিনটোত অকণমান সময় দিবলৈ চেষ্টা কৰো, তেতিয়াহে মানে তুমি তুমি দিনটো দিনটোত কি কৰিলা সন্ধিয়া সময়ত হওঁক বা ৰাতিপুৱা সময়ত অলপ নিজৰ লগত অকণমান ধ্যান কৰি চাব লাগে যে তুমি নহয় তুমি আজিৰ দিনটোত কি কৰিবা বা তুমি কিয় তুমি আহ তোমাৰ সপোন কি শেষ সপো বিশ্ব বিষয় সমূহলৈ তুমি অলপ হ'লেও নিজে সময় দিব লাগে, তেতিয়া হে তুমি আহ নিজ জীৱনৰ যি সপোন দেখিছা সেই সপোনক তুমি আহ মানে সাৰ্থক কৰিব পাৰিবা গম পাইছা নে নাই সেই সপোনবোৰ তুমি তেতিয়াহে পূৰ কৰিব পাৰিব, যে তুমি নিজক সময় দিব শিকিবা তুমি যে যেতিয়া নিজক সময় দিবলৈ সময় উলিয়াবলৈ শিকিবা তেতিয়াহে তুমি সেই সপোন
হা
বাস্তৱ ৰূপায়ণ কৰিবলৈ সেই সময়ৰ মূল্য তুমি বুজি পাবা গম পাইছা নে নাই।
হয় হয় এতিয়া এতিয়া তোমাৰ আচলতে আমি নিজকে সময় খিনি দি মানে এইটো কথাও আচলতে বে বেয়া হ'ব। যে আমি যদি কেৱল আমি কেৱল অ অকল যদি আত্মকেন্দ্ৰিক হৈ পৰো, যদি আমি অকল আমাৰ যদি ভালৰ বা আমাৰ লা ভা লাভৰ কথাই যদি ভাবো, বেলেগৰ কথাই যদি না ভা নাভাবো তেনেহ'লে এটা হৈ পৰিব যে আমি এট আমি এটা আহ মানে কি হ'ব আহ সাৰ্থপৰ নিচিনা হ'ব কথাখিনি। তুমি চাবা আজিকালি মানুহে কি হয় যে টকা পইচাৰ পিছত আ চলতে দৌৰোঁতে বা নিজৰ কামখিনি কৰোঁতে কৰোঁতে আৰু নিজৰ একেটা সম্পৰ্কীয় বা নিজৰ আপোন মানুহ বিলাকক আমি সময় দিবলৈ পাহৰি থাকো। তুমিতো এতিয়া দেখিছাই যে মইয়ে তোমাক আজি কিমান দিন ফোন কৰিবলৈ আচলতে কৰিম কৰিম বুলি পোৱা নাই নিজৰ কামৰ ভিতৰত সোমাই থাকিম, হয় নে নে নহয়। সেই ক্ষেত্ৰত তুমি কিমান ভাবা যে আমি আমাৰ সম্পৰ্কীয় সম্পৰ্ক ক'ব আচলতে বজাৰ ৰাঁখিবৰ কাৰণে কিমানখিনি আচলতে এফৰ্ড কৰা উচিত।
হয় আহ মই ভাবিম যে সম্পৰ্ক ক্ষেত্ৰত তুমি পৰিয়ালক আহ দিনটোৰ ভিতৰত এঘন্টা হলেও সময় দিব লাগিব কাৰণ আ সকলোতকৈ তোমাৰ নিজৰ হৈছে নিজৰ পৰিয়াল, তুমি গম পাইছা নাই?
আৰু যদি তুমি যদি পৰিয়ালক যদি তুমি যদি সময় দিবলৈ যদি নিবিচাৰো তেতিয়াহ'লে আহ তাতোতকৈ আৰু দুখজনক কথা কোনো নহব বুলি মই ভাবো।
হয় হয় তুমি আ এইটো কথা কিমান খিনি আচলতে বিশ্বাস কৰা যে এটা পৰিয়াল পৰিয়াল কথা কয় ন মানুহে যে এটা পৰিয়াল সদায় ভগৱানৰ দ্বাৰা নিৰ্মাণ কৰা হয়। হান তুমি আহ যোনটো পৰিয়ালত জন্ম গ্ৰহণ কৰিছা সেই লোকসকলক জীৱনত এ এবাৰ হেৰাই যোৱাৰ পিছত বা এই পৰিয়ালটো এবাৰ আচলতে ভাগি যোৱাৰ পিছত কেতিয়াও পুনৰ ঘূৰাই পোৱা নাযায়। আহ এইখিনি আচলতে বান্ধোন খিনি বা আমাৰ সমন্বয় খিনিয়ে ছা আহ পূৰ্ব জন্মক কোৱা হয় যে ভাল কামৰ ফলতহে পাওঁ যে এটা পৰিয়াল গঠন হয় ইজনে আনজনৰ আচলতে কি হ'ব পাৰো। যে এ ককাই বায়েক আচল দে দেউতা মা আমি ইমান আচলতে পাওঁ যে এই কথাখিনি আচলতে আমাৰ ভাল কামৰ কাৰণে বা পূৰ্বজন্মৰ ফল হিচাপে বুলি গণ্য কৰা হয়, বা কোৱা হয়, এইটো তুমি কি-কিমান বিশ্বাৰ কৰা? বা আমি আম মানে যিখিন যিকণ সময় আচ-আমাৰ হাতত থাকে সেই সময়কণ জানি আমি ভালকে যদি আমাৰ পৰিয়ালৰ সদস্যসকলক যদি ব্যয়ৱহাৰ নকৰোঁ। তেওঁলোকৰ যদি ভালকে যদি আমি আ, তেওঁলোকৰ লগত সময় সেইটো নকৰোঁ, তেনেহ'লে এনেকুৱা এটা সময় আহিব যি-যিটো সময়ত আমি আচলতে যথেষ্টখিনি তেওঁলোকক আচলতে মিচ কৰিম, বা সময়খিনি অতিবাহি সময়খিনি কিন্তু অতিবাহিত হৈ গ'লে যথেষ্টখিনি প্ৰবম হ'ব। সেই ক্ষেত্ৰত তুমি কি ক'বা? আজিকালি ল'ৰা ছোৱালী বিলাকে নিজৰ পৰিয়ালৰ সৈতে সম্পৰ্ক খুব কম। বা মাক দেউতাক ঘতে থাকে আজিকালি কথা বতৰা খুব কম হয়, অচিনাকি আলহীৰ গতে কথা পাতে। সেই কথাটো কিয় হৈছে বা আচলতে এইটো ভাল নে বেয়া কি ক'বা তেমি?
মানে বৰ্তমান সময়ত তোমাৰ এতিয়া লৰা ছোৱালীবোৰে যি ডিজিটেল ৱৰ্ল্ডৰ যহত পৰিয়ালবৰ্গ এতিয়া তোমাৰ অৰ, সময় দিবলৈ যি এতিয়া নাইকিয়া হৈ গৈছে। সেই ক্ষেত্ৰত উম, আগৰ দিনত কয় যে, ব-ভাল কৰ্মৰ ফালত ভাল পৰিয়াল পায়। কিন্তু আচলতে না আগৰ দিনত তেওঁলোকে সম পৰিয়ালক সম্পূৰ্ণ সময় দিছিলে গম পাইছা নাই? কিন্তু এতিয়া সময়ত, তোমাৰ পৰিয়ালক তেনেকুৱা স-সময় দিয়া দেখা পোৱা নাযায় গম পাইছ নাই?
হয়, হয়, হয়। এতিয়া এই ক্ষেত্ৰত আচলতে অভিভাৱকৰো কোনোবাখিনি নহয় কোনোবাখিনি ভুল আছে নি বাৰু, তুমি কি কবা?
আছে নিশ্চিত ভাৱে আছে। তেওঁলোকে উম, লৰা ছোৱালী বোৰক তোমাৰ উম, পৰিয়ালৰ লগত তোমাৰ বেছি সময় আ, কটাবলৈ বৰ্তমান সময়ত দিয়া দেখা পোৱা নাযায় তেওঁলোকক অকল কিতাপৰ ভিতৰত বা আ, তেওঁলোকৰ যি সপোন সেই সপোনৰ পিছত বেছিকৈ উম ঢপলিয়াই ফুৰিবলৈ এ, জোৰ কৰি থকা দেখা পোৱা যায় গম পাইছ নাই?
হয়, হয়, হয়। আচলতে এ, সেইখিনিয়ে আ কথাখিনি আচলতে। আমি যদিও বৰ্তমান সময়ত উন্নয়ন বা আমি আচলতে মডাৰ্ণ মডাৰ্ণ বুলি আমি আমাৰ পৰিয়ালৰ, আচলতে আমি আমাৰ ছাত্ৰ ছাত্ তি বা আমি আমাৰ আ, যিসমূহ আ, শিশু আছে সেই শিশুসকলক যদিও আমি এটা নিৰ্দিষ্ট বন্ধ কোঠাৰ মাজত পঢ়া শুনাৰ মাজত ৰাখিছোঁ। কিন্তু আমি তথাপিও মানুহ হিচাপে, বা এজ এ হিউমেন বিং হিচাপে আমি কি কৰিব লাগে? তেওঁলোকে আমাৰ সম্পৰ্ক বোৰৰ কথ থা বা সম্পৰ্ক বোৰৰ চিনাকি আচলতে দিব লাগে, বা তাৰ মূল্যটো আচলতে বুজাৰ আচলতে ক্ষমতাটো দিব লাগে। নহলে তেওঁলোকে এটা সময়ত তেনেকুৱা সময় আহিব তেওঁলোকে নিজৰ মাক দেউতাকৰ আচলতে মূল্যটো নুবুজিব বা সম্পৰ্কৰ মূল্যটো নুবুজিব। যাৰ ফলস্বৰূপ পৰা আজি দেখা পোৱা যায়, বিদ দ্বা আশ্ৰমৰ সৃষ্টি হৈছে, অনাথ আশ্ৰমৰ সৃষ্টি হৈছে, হয়ে নে নহয়? গতিকে আ, কথাবোৰ আচলতে যথেষ্ট গভীৰ কথ কথাবোৰে আমি আচলতে ভাবি চাব লাগে একোটা কাম কৰাৰ আগতে। বা একো তা এ, হেৰিৱৰ আগত। অ', গতিকে আজি কথাখিনি পাতি যথেষ্ ত ভাল লাগিলে এটা সৰু কথাৰ পৰাই আৰম্ভ হৈ গ'ল। কথা খিনি বহল হৈ হৈ গৈ আছে। গতিকে তুমি আ, ইয়াতে যিমান খিনি সহযোগ কৰিলা যথেষ্ট ভাল লাগিছে মোৰ ভাগৰ, কথাখিনি সমৰ্থন কৰিছা, বা তুমি নতুন নতুন যিসমূহ কথা আচলতে জানিবলৈ দিলা ভাল লাগিছে। আশা কৰিছো
হয়, হেল্ল'।